হেল্ল'
হেল্ল' আহ কি কৰি আছা।
মই এনেই আছো তুমি? অ কি বনাইছা কি বনাইছা?
উ যিহে গৰম হেৰি বনাইছো বা মাছ বনাইছো টেঙাই দি
আহ ভালে আ খাই গৰম মতেে খানটো খাই ভাল লাগে।
উম তোমালোকে কি বানিছা?
আমাৰো সেয়া টেঙাই আছে। কিন্তু মাছতটো কৰা নাই অকল টেঙা
এই দালি বটি কাৰণে বৰা বনাই কেনে টেঙাই দি খায়ো ভাল লাগে।
অ সেইটোও ভাল লাগে।
উম মই সেইটোয়ে বনওঁ কেতিয়াবা মাছ নাথাকিলে। উম সেইটো- বাকী অসমীয়া খানা চানা বনাব জানানে অসমীয়া থঢালিৰ
জানো নাজানো নহয় জানো কিন্তু কি বহুত বেছি একদম ইমানো নাজানো অলপ চলপ চব জানো।
উম।
ধৰি লও এক মাছ মংস এলাক টবিলাক হৈ যায় মাছৰ টেঙা এইবিলাক আৰু মাছৰ টেঙা দি নে আৰু অ কি কৰি আছিল গাহৰি মাংসটোো মই ই গম নাপাও সেইটো কিন্তু বহুতেই ভাল পায়।
অ
তুমি জান নাই গাহৰি গড়ালটো।
মই বাকী বিলাক জানোঁ গাহৰি মাংসতটো ইমান বনাই পোৱা নাই কিন্তু পুৰি কেনে খাই পাইছোঁ। কিন্তু আজিকালি যিহেতু তিলেদি বনাই। তাৰ পিছত লাই শাকেদি বনাই সেইবিলাক অ সেইবোৰ পোৱা নাই।
কোমোৰা দি কিনে বনাই
কোমোইদি মাংস খাই পোৱা নাই কিন্তো কোমোৰাইদি মাছ খাই পাইছো।
অ মই মাছ খাই পাইছো ক মই মাংস খাই পোৱা নাই কিন্তু মই এনে কোনো হাঁহৰ মাংসত কোমোৰাই দিম।
অ অ অ হেৰি হাঁহৰ মাংসটোো দিয়ে মানে ব্ৰইলাৰত নিদিয়ে আৰু
আহ হ খতে
উম সেইটো।
আমাৰো গাঁৱতো বেলেগ মাংস চাং নচলে বেছিকে আ পাৰ মাহতো চলে। আৰু ছাগলী মাক চলে কিন্তু আমাৰ গুৱাহাটীতে যে এইবিলাক খোৱা যায়। হম
গুৱাহাটীত চাবাচোন বেছিকে ব্ৰইলাৰে চলে আৰু গাঁৱত গালেই মানে। হেৰি কি হয় হাহৰ মাংস তুমি গাঁৱত গৈছা ন হাঁহ এটা মাৰিলে আৰু ত বনালে সেই যিমান গৰমেই হওক বা কিয়ে হওক।
তাকে মানে উম।
আৰু একদিন যাম দিয়া নহলে ওলাবা একদিন মানে এনেকে
অ পাৰি যাব কাৰণে এনেও এতিয়াতেতো এনেও ঘৰত থাকিব ইচ্ছাই নাযায়। অ পাইছো।
অ অ আৰু গৰমতো যাবও মন নাযায় কিন্তু মানে একদিন যাম আৰু খাম
অ পাৰি যাব কাৰণে তেতিয়া ওলাই অলপমান যোৱাও হ'ব গৰম। তটো সেই হ'ব কিমান সোমাই থাকিম ঘৰত।
অ সেইটো তুমি মানে এনেই ৰেষ্টুৰেণ্টত ক'ৰবাত কিবা খাই পাইছ নে মানে এনেকৈ ঘৰুৱা? আহ মানে অসমীয়া থালি।
অ মই অসমীয়া খালী সেনেকে কিন্তু ৰেষ্টুৰেণ্টত খোৱা নাই।
মোৰ খাব মন যায় এনেকে মোবাইলত দেখিলে কেতিয়াবা খাব
অ খাব মন যায় কিন্তু আৰু ভাবোঁ ঘৰত খাই গৈছে আ আৰু ভাত নাখাব ইটো সেইটো
হয়।
অ অ এইটো মোৰো সদায় সেয় হয় মানে ঘৰৰ পুৰা অ সেইটো বহুত দিয়ে আইটেম মই এখন ৰেষ্টুৰেন্ট জানোঁ আৰু। মানে ঘৰুৱা এসাজ বুলি তাতে মানে ডেৰশ টকা টুৱেন্টি ফাইপ টা আইটিয়েম দিয়ে তাতে তিল বতাহ দালি বতাহ কেঁকোৰা পুৰা মাছৰ চাটনি আলু ভাজি কোমোৰা ভাজি ভাজি ডালি মাহৰ দালি দালি চব দিয়ে আৰু নিম
অ মই নামটো শুনিছোঁ কিন্তু
উম আৰু এই মাতৃকাখনো ভাল দিয়াচোন মাতৃকাখনটো এতিয়া নতুনকে ওলাইছে জুৰুডত তাতে বহুত ত মানে দূৰৰ দূৰৰ পৰা মানুহে খাব আহে
মাহৰ দালি খাই ভাল লাগে আৰু তুমিতো শামোক খাই পাইছা?
নাই শামুক খাই পোৱা নাই তুমি?
উম উম আৰু তাতে বহা চিষ্টেমটো ভাল লাগে।
অ আৰু শামোক টো চাবাচোন তিলেদি বনাই দিয়ে।
তুমি শামোক খাই পাইছা নাই?
নাই পোৱা নাই।
মইয়ো পোৱা নাই শামুক খোৱা নাই কেঁকুৰা এইবিলাক একো খোৱা নাই মই অকল মাংসৰ ভিতৰত কুকুৰা ছাগলী
এয়া খাই পাইছোঁ।
অ মই আকৌ হেৰি শামুক খাইছোঁ এ অ শামুক খাই পাইছোঁ বোলে হেৰি শামুক খাই পোৱা নাই এইটো কি কয় কেঁকোৰা খাই পাইছো সৰুতে খাইছিলোঁ বহুত।
কিন্তু খাই পোৱা নাই। এতিয়ালৈকে সৰু একদম সৰু সুৰা সামগ্ৰী। কেনেকুৱা লাগিব খাই কিনে? অ ধৰিব ক'ত আনিব লাগিব বজি চপা বো চপা খালে বোলে চেচ অ মই কেনেকি মাছ মাছতো যোনটো হয় মানে ধৰিব কাৰণে ভয়। লাগে আৰু সেই অ মোক কিন্তু বনাৱটো অলপ চলপ মানে নিজৰ কাৰণো হৈ যায় কিন্তু বেলেগৰ কাৰণে বনাব কাৰণে অলপমান মানে প্ৰব্লেম হয় কেতিয়াবা কেতিয়াবা
বেলেগে বা ভাল পাব নে নাপায় টেষ্টি হয় নে নহয় বেলেগৰ কাৰণে সেনেকে বনাই পোৱা নাই
চাবাচোন বেলেগে বনাই দিয়াতোহে ভাল লাগে।
মই বেলেগে বনাই দিয়াতো ভাল লাগে কিন্তু মানে কি মই বেলেগৰ কাৰণে বেছিকে মানুহৰ ণে বনাব নোৱাৰো অলপমান ধৰি লও দুই তিনটা মান ম কাৰণে বনাব পাৰিম সেইটা হিচাপত ম নিমখ সুধিব জানিম কিন্তু ব মানুহৰ মানে নিমখে বেছি লাগিব পঢ়িব লাগিব মানে সেইটো হিচাপটোও ভাল পাম বাৰ
মই মই কিন্তু জানো মই বহুত মানুহৰ কাৰণে বনাব পাৰিম কিন্তু মোৰ চব ঠিকে থাকিব কিন্তু মখত সদায় মই খেলি মেলি এতিয়া নৰ্মেলি যদি মই দুটা মানুৰ কাৰণে বা এটা মা কাৰণে বনাও আগতে মোৰ নিমখত বহুত খেলি মেলি আছে হয়ত বেছি হ'ব হয়তো কম হ'ব মানে সেনেকুৱা হয় এতিযাটো বনাই মন অভ্যাস হৈছে সদায় ময়ে ভাত বনাও।
আচ্ছা মই কিন্তু ফাৰ্ষ্ট নিমখটো দিলে কমকে দিওঁ লাষ্টত লাগিলে খাই চোৱাৰ পিছত যদি বেছি ঠিকে যদি কম পাওঁ তেতিয়া অলপমান দি দিওঁ আৰু
অ তুমি চিকেন বনাব জানা নাই?
জানো।
অ অ মইটো পোৰা মানে চিকেন আৰু পোৰা জানো
হ ঠিকে সেইটো সেইটো
উম সেইটো, চিকেনত পুৰা সেই ছাগলী মাংসত মচলা বহুত লাগে কিবা- কিবি আৰু ছাগলী মাংসত চাবাচোন সেই বট বটি কাৰণে কে হেৰি গোটা মছলাটো দিবা তেতিয়া বেছি ভাল লাগে পেকেটত মছলাতকে।
উম আৰু সিজাও সিজোতে বহুত টাইম লাগে সেইটো মাংস
অ আমি এতিয়া গাঁৱে হিচাপে গ'লে মানে হেৰি কি কয় মছলা নিদাকে বনাই চাবাচোন কি টেষ্টি হয় হয়।
অ কিছুমান অৰুণাচলৰ চাইডতটো আৰু বেছি ভাল তাতো বেছি বেছিভাগ একো বস্তুতে, মচলা নিদিয়ে সতে টো বইলে খাই ন
অ সেইটো
বইল কে মাংস বনিলে খালে বা কেনেকুৱা লাগে বা কৰি চাম নেকি সেনেকুৱা মই ভা ভাবো মাজে মাজে
নাই মই খাব নোৱাৰো কিবা লাগে মানে বগা বগা হৈ থাকে খাব মন নাযায়
সেইটোও হয় কিন্তু মানে বহুতেকৈ টেষ্টি হয় বুলি কিনে কেনেবা টেষ্ট কৰি চাব মন আছে মোৰ
অ সেইতো
সেই আৰু আমি যিটো নবনাও আমাৰ হাতত চাগে বেছি টেষ্টি নহ'ব কিন্তু যোনে বনাই থাকে সিহঁতেটো জানে।
উম সেইটো
এতিয়া উৎসৱতে
তাৰপৰা এই ভাত বনাওঁ
ঠিকে আছে দিয়া।
ভাত বনাই আছোঁ।
মাছৰ লগত কি আছে আজি?
মাছ বনাইছো কোমোৰা দি বনাইছো তাৰ পিছত কোমোৰা আলু এনেকে ভাজি কাৰণে তাৰ পিছত অত আৰু এইফালে হেৰি ঢেঁকীয়া ভাজিম বুলি ভাবিছো ঢেকীয়া আনিছো।
অ, অ সেইটোও ভাল লাগে আমাৰ তাই দালি বতাহ আছে ৰবা আজি।
দালি বতা পানী দিয়া ভাতো ভাল তেতিয়া গৰম দিনত মাছ গতাই দি।
ওলাই, আমাৰ বাৰু ভাতটো সেনেকৈ গৰমে সেনেকুৱাকে কৰা হৈছে কিন্তু এনে দালি বতাহটো আছে আৰু টেঙা
উম। তাকেতো, তোমাৰ মাততো ভালকে আহাই নাই কিয় বা?
নেটৱৰ্ক অলপমান কম মানে ইয়াতে।
অ সেইটো। সেইয়া পিছে তুমি ভাত চাত বনোৱা মইও ভাত বনাওঁ, যি গৰম দিছে নেমু চৰবত অলপ বনাই খাওঁ।
আমি নেমু চৰবতটো খালোৱেই বাচ এতিয়া ভাত
ভাতৰ লগত আৰু দিনটো লাগে নহ'লে নেমুটো নহ'লে আজিকালি টেষ্টি নলগা হৈছে, গৰমৰ দিনতো আৰু নালাগে।
উম সেইটো দিও দে।
অ দিয়া তেনেহলে।